ছ'চিয়েল মিডিয়া পাতো দিয়া।
অ', ঠিক আছে কোৱা।
অহ, তুমি অহ, ইউটু অহ, তুমি চছিয়াল মিডিয়াৰ ভিতৰত তুমি ইউটিউব ইউজ কৰা নে ৱাটছআপ ইউজ কৰা নে ইন্ছতাগ্ৰাম না ফেচবুক কি ইউজ কৰা তুমি?
মই বেছিকে ছচিয়েল মিডিয়াৰ পৰা মই এইটোৱে ইউজ আৰু মানে ইনষ্টাগ্ৰাম বেছিকে ইউজ কৰোঁ আৰু কেতিয়াবা কেতিয়াবা মানে এনে এডুকেশ্যনৰ ষ্টাডি ৰিলেটেড মই অহ, ইউটিউব ইউজ কৰোঁ আৰু তুমি?
অ', ময়ো ফেচবুক আৰু ইনষ্টাগ্ৰামে বু বেছি ইউজ কৰোঁ। অ', তুমি, তুমি অ', ফেচবুক ইনষ্টাগ্ৰামৰ ভি টো তুমি মানে অ', কি কৰা নি ইনষ্টাগ্ৰামত কি কি হেইটো কৰা ফটো চটো বোট তোলানে?
হয়, মই ইনষ্টাগ্ৰামৰ‌ জৰিয়তে মানে মই ফটো ছটো পষ্ট কৰো ইনষ্টাগ্ৰামৰত মোৰ এক একাউণ্টত প'ষ্ট কৰোঁ আৰু ৰিলচ চো বনাও কেতিয়াবা। ৰিলচটো পষ্ট নকৰো মই মানে এনে ৰিলচ বনাই কেনে ড্ৰাফত থৈ দি ও আৰু এনেটো ফটো চটো প'ষ্ট কৰো। আ, আৰু ৰিলচো চাই থাকো ভাল লাগে, শৰ্ট ভিডিঅ' বোৰ আহে আৰু বাহিৰৰ বাহিৰৰ কিবা কিবি মানে বস্তুবোৰ দেখিব পাৰি মানে বহু বহুত কিবা কিবি জানিবও পাৰি ন? সেইটোৰ পৰা ৰিলচৰ পৰা। সেইটো ভাল হয়, আৰু তুমি সেনেকুৱা মানে কিবা পষ্ট কৰা নে?
অ', হয়, মই ফেচবুকত পষ্ট কৰো। ফেচবুকত পষ্ট কৰি কেনে মানে বহুত ধৰণ মানে বেনিফিট পাই ফেচবুকৰ ভিতৰ পৰা মানে আমাৰ বহুত ধ দলাৰবোৰ পায় ফেচবুকৰ পৰা আৰু বহুত কিবা শিকিবও পাৰো মানে ভাল বেয়া আমি ভাল বে মানে কি বস্তু বেয়া কি বস্তু বেয়া সেইবোৰো শিকিব পাৰে ফেচবুকৰ জৰিয়তে। আৰু আমি মানে বহুত ধৰণে মানে নিউজবোৰো মানে শুনিব পাৰা যায় আৰু তোমা তুমি আৰু কি কি ইউছ কৰা?
মই আৰু ইউটিউব ইউজ কৰি, ইউটিউবতো মই কিবা পঢ়া শুনাত মানে কিবা মানে দিগদাৰি পালে কিবা মানে নুবুজিলে তেতিয়া মই মানে ইউটিউবত চাওঁ আৰু ইউটিউবতো বহুত কিবা কিবি চাব পাৰি মানে যেনেকুৱা কুকিঙৰ চাব পাৰি মানে কেতিয়াবা মানে সেনেকুৱা হয় কিবা মই বনাওঁ তেতিয়া মই নাজানিলে সেইটো মই চাওঁ মানে ভিডিঅ'ত চাই কিনে মই সেইটো বনাওঁ সেইটো ভাল লাগে আৰু কিবা কিবি মানে ড্ৰয়িংবোৰো চাই কিনে বনাব পাৰি ইউটিউবত বহুত কিবা কিবি শিক
অ', হয়, হয় দিয়া উম, আৰু চচিয়েল মিডিয়াৰ ভিতৰত তুমি অ', কি, কি ক'? লা
হয় তুমি মানে কি কি শিকিলা মানে ইউটিউব আৰু ইনষ্টাগ্ৰামৰ পৰা মানে কি কি সেনেকুৱা তোমাৰ হেল্প হৈছে?
হয়, মোৰ ইউটিউবৰ পৰা বহুত ধৰণৰে হেল্প হৈছে যেনে মানে পঢ়াৰ বিষয়ে মানে বহুত কিবা বস্তু শিকিব পৰা যায় তাৰ পৰা যোন বস্তু আমি নোৱাৰো সেইটো বস্তু আমি ইউটিউবৰ চাৰ্চ কৰিলে অ', চেট জি পি টিত আমি চাৰ্চ কৰিলে গুগলত চাৰ্চ কৰি বহুত ধৰণৰ বস্তু ওলাই আহে যোন আমি নোৱাৰো তে সেইটো দি আমি বহুত বস্তু শিকিব পাৰো আৰু যেনো প্ৰতিভা প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিব গ'লে আমি চচিয়েল মিডিয়াৰ পৰাই চাওঁ শিকো আমি বহুত ধৰণৰ বস্তু শিকো ডানস বোৰ শিকি কিনে আমি প্ৰগ্ৰাম কৰিব পাৰোঁ, তুমি কৰা নে সেই প্ৰগ্ৰাম বোৰ?
হয়, হয়, মই প্ৰগ্ৰেম বোত হয়, হয় প্ৰ চ'চ চ'চিয়েল মিডিয়াতো মই এইবোৰ প্ৰগ্ৰামো চাওঁ কেতিয়াবা। হয় আৰু তুমি চচিয়েল মিডিয়াত মানে ই ইাগ্ৰামত মানে কোনোবা চে চেলিব্ৰিটিক ফ'ল' কৰিছানে?
হয় মই ইনষ্টাগ্ৰামত চেলিব্ৰিটি ফল' কৰিছিলোঁ আৰু ফেচবুকতো কৰা আছে সিহঁতৰ জৰিয়তে আমি বহুত ধৰণৰ বস্তু শিকিব পাৰোঁ ন'। সিহঁতে বহুত ভাল বেয়া বস্তু শিখায় আমাক। আৰু তুমি চ'চিয়েল মিডিয়াৰ জৰিয় তে তুমি ভাল বেয়া কিবা বস্তু ক'ব পাৰিবানে?
হয় মানে চ'চিয়েল মিডিয়াৰ ভাল সেইটোয়ে হয় যে মানে চ'চিয়েল মিডিয়াৰ পৰা বহুত কিবা কিবি শিকিব পাৰি ভাল হয় ষ্টুডেণ্টৰ কাৰণেও ভাল হয়, বহুত কিবা-কিবি আৰু ভালকে ইউজ কৰিলে যে ভালেই হয় আ আৰু মানে কোনোবা হয় যে ষ্টুডেণ্ট বেয়াও হয় যায়, ষ্টুডেণ্টবোৰ স্কুলত। পৰা মানে বেয়া একে গেম-চেম খেলে আৰু বেয়া-বেয়া বস্তুও চায়, সেনেকুৱাও হয়। সেইটো কাৰণে ইফেক্ট কৰে ষ্টুডেণ্টবোৰক। আৰু এনেইতো ভালেই হয়। এনেতো ডাঙৰ মানুহৰ কাৰণেও ভালে হয় আৰু ষ্টুডেণ্ট কাৰণেও ভালে হয়, বহুত কিবা-কিবি শিকিব পাৰি। আৰু বেলেগ বেলেগ ঠাই আৰু মানে কিবা বিষয়ত জান-জানিব পাৰি। কালচাৰেল জানিব পাৰি, কেনেকুৱা কালচাৰ আছে বেলেগ জেগাৰ আৰু আমি ইয়াতে থাকি কিনে বেলেগ মানে যেনেকুৱা হয়! বেলেগ ষ্টেটৰ চাব পাৰি। বেলেগ ষ্টেট হ'ল ফ'ৰেইন কান্ট্ৰীবোৰৰ মানে কিবা-কিবি চাব পাৰি। কালচাৰ কেনেকা আছে, তাতে কেনেকা মানুহ থাকে। কি হয় এনেকুৱা জানিব পাৰি। হয়, আৰু তুমি ক'ব পাৰিবানে? কিবা মানে ভাল আৰু বেয়া?
হয়, মোকো মানে চচিয়েল মিডিয়াৰ চচিয়েল মিডিয়াৰ পৰা মানে বহুত ভালো শিকিব শিকিব পাৰে আৰু বহুত ভাল বস্তু জানিব পাৰি পোৱালি মানে বেয়া ভাল এইটো হয়, যে, তুমি মানে তাৰ পৰা কিয়া বস্তু তুমি যদি ভাল মানে বহুত বস্তু শিকিব পাৰি। আৰু আমি যে, বেয়া বেয়া প্ৰয়োগ কৰোতো আমাৰ বেয়াই হয়, যেনেকুৱা কি গেম বহুত পো পোৱালী বোৰ মানে গেম চেম খেলে সিহঁতৰ মানে পঢ়া বোৰ ডিষ্টাৰ্ব হয়, সিহঁতে মানে ফোনটোৱে মানে ইউজ কৰি থাক আৰু যোনে মানে জানে সিহঁতে মানে বহুত ভালদৰে ফোনটো ইউজ কৰিব পাৰে সেইটোয়ে। আৰু তুমি মানে অ', যেনে ধ তুমি মানে কিবা কাম কৰি পাইছা নে চচেল মিডিয়াৰ পৰা?
মই সেনেকুৱাটো কিবা কাম কৰা নাই চচিয়েল মিডিয়াৰ পৰা, এনে মানে এনেকুৱাটো একো কাম কৰা নাই মানে
যেনেকুৱা ফেচবুকত আজিকালি বহুত বহুত মহিল বোৰ মানে ফেচবুকত দি কাম কৰি কেনে নিজৰ ঘৰ বনাই আছে বহুত ধৰণৰে যে কাম কৰি আছে। তুমি এনেকুৱা কৰি পাইছানে।
হয় এনেকুৱাতো কৰেই কিন্তু মই সেনেকুৱা কৰি পোৱা নাই। মই ভাবিছিলো কৰিম বুলি সেনেকা। কৰে নে সেনেকুৱা কৰিবলৈ বহুত। কিবা মানে এইটোতে লাগি থাকিব লাগে, বহুত মানে এইটো কৰি, নলেজ ল'ব পা লাগেহে।
হয়, হয়। অ', অ আৰু তুমি মানে অ', কিবা তু তুমি মানে ফ ফেচবুক ইনষ্টাগ্ৰাম পৰা কি বে মানে কি বস্তু বেছি বেয়া লাগি ম চচ মিডিয়াত যি অ', এইটো চলালে মানে বেয়া হয়।
সেনেকুৱা মই একো বেয়া লাগা নাই আৰু মোক। বেছিকে ইনষ্টাগ্ৰাম ভাল লাগে যিহেতু ম‌ই ইনষ্টাগ্ৰাম বেছিকে ইউজ। কৰো আৰু ইউটিউব ইউজ কৰু মানে সেইটোত। বেছিকে মানে আমি বহুত কিবা কিবি জানিব পাৰিম ন', সেইকাৰণে মই সেইটো ইউজ কৰিম। ফেচবুক মই ইমান নচলাওঁ, ফেচবুকতো বহুত কিবা-কিবি। কি বিষয় যি জানিব পাৰি। বহুত কিবা-কিবি নলেজো হয়। ন- নলেজ। হয়, হয়। নিউজবোৰো গম পায়, বেলেগ ঠাইৰ, নিউজটো। হয়, ইয়াতে মানে আমি ঘৰতে বহি কিনে।
অ', আমিতো ঘৰত বহি থাকোঁ, অ', হয়। হয়, হয়, আৰু তুমি মানে অ', অ', ফেচবুকত তুমি ফটো-চটো ত‌' আপলোড নকৰা। ইনষ্টাগ্ৰামত তুমি আপলোড কৰা, যিহেতু তোমাৰ এতিয়া মানে এতিয়ালৈকে তুমি পা লাষ্ট ফটো‌ আপলোড কেতিয়া কৰিছিলা?
লাষ্টটো মই ফটো।
ফটো আপলোড হৈ গল মানে, হয়।
পাঁচ মাহ যেনেকুৱা হ'ল, পাঁচ মাহ হৈ গ'ল, মই ফটো আপলোড কৰিছিলোঁ। তেতিয়া মানে এইটো ফটো-চটো আপলোড। কৰিলো ভালেই হয় এইটো মেমৰি থাকি যায় কেতিয়াবা আমি চাব পাৰিম। সেইটো হয়, এইটোও কৰিব লাগে, সেইটো। সসেইটো কাৰণেও ভালেই হয় আৰু। তুমি এনে হোৱাটছ এপত কাৰোবাৰ লগত মানে ফ্ৰেডৰ লগত চেট কৰা নে?
অ', হয় মই ফ্ৰেণ্ড লগত চেট কৰো যোন মানে আজি। আমি, আমাৰ কলেজ লাইফটো। ত গুচি গ'ল তে আমি কলেজ লাইফৰ মেমৰিবোৰ মানে নাম্বাৰ কনটেক্ট বোৰ থাকিলে আমি হোৱাটছএপত চেট কৰিব পাৰো, বহুত দূৰ দূুৰৰ ফ্ৰেণ্ডবোৰকো লগ পাওঁ আমি। হোৱাটছএপত দি ফেচবুকে দি চেট কৰি আমি কথা-চতাবোৰ পাতিব পাৰো আৰু তুমি পাতানে?
হয়, ময়ো পাতো। মই এনেকুৱা মানে ফ্ৰেণ্ডবোৰৰ লগত চেট কৰোঁ সেইটো কাৰণে ভাল হয় বহুত সুবিধা হৈছে। আৰু এনে তোমাৰ সেনেকুৱা হৈছে। যেনেকি কোনোবা দূৰত ফ্ৰেণ্ড আছে আৰু তুমি তাৰ লগত মানে ভালকে মানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তুমি তাৰ লগত কথা পাতিব পাৰিছা, ভিডিঅ' কলত, কলত। তাৰমানে এনেই চেটত সেনেকুৱা হৈছেনে?
অ', অ', সেনেকুৱা হৈছে মানে আমি যেনেকুৱা আমি সৰুতে লগ পোৱা ফ্ৰেণ্ডবোৰ এতিয়া ডাঙৰ হৈ যোৱা পাছত, মানে, এতিয়া হোৱাটছাপ ফেচবুক স সিহঁতৰ পৰা মানে চেট কৰি কেনে আমি সিহঁতৰ লগত। জৰি়য়তো হব পাৰো পাৰিছোঁ আৰু মানে নতু পুৰণা বস্তুতো। তুৰ হৈ আহে, মানে, ফেচবুক যে ইনষ্টাগ্ৰামৰ পৰা, হোৱাটছএপৰ পৰা মানে লগ পালে ফটো ভিডিঅ' কলিং হোৱা যায়, আমি প অনলাইন ভিডিঅ' কলিং কৰো, অনলাইন শ্বপিঙো কৰো, আমি বহুত ধৰণৰ বস্তু শিকিব পাৰোঁ ন' চচিয়েল মিডিয়াৰ পৰা।
হয়, হয়।
তুমি অনলাইন শ্বপিং কৰি পাইছিলানে?
হয়, মই অনলাইন শ্বপিঙো কৰিছোঁ।
হয়। আৰু তুমি মানে অ', যেনেকুৱাকে তুমি এতিয়া চচিয়েল মিডিয়াৰ পৰা মানে তুমি কি আজিলৈকে কিমান বস্তু শিকিব পালা?
হয়, মই চচিয়েল মিডিয়াৰ পৰা বহুত কিবা কিবি শি শিকিব পালো যিহেতু মানে মানুহ এইটো হয় যে, কোনোবা কোনোবা এনেকুৱা আছে যে, চচিয়েল মিডিয়াৰ পৰা বহুত ফেমাচো হৈ গৈছে মানে। সেনেকুৱা হৈছে আমিও সেনেকুৱা কৰিলে আমিও হ'ব পাৰি মানে সেনেকুৱা অলপ চ চেষ্টা কৰিব লাগে আৰু এনেকুৱা আমি আমি কৰা নাই কেতিয়াও সেইটোও হয়, এইটো মানে কোনোবাই কৰিলে আৰু তাৰ মানে সেইটো হয়, প্ৰগ্ৰেছো কৰে আৰু ভালকে মানে এইটো ফেমাছো হ'ব পাৰি ভালো হয়, সেইটোৰ পৰা পইচাও লাভ কৰি ভাল হয়। আৰু মইতো বহুত কিবা কিবি ইউ পৰা শিক শিকিব পাইছো মানে কিবা ইষ্ট্যাডি ৰিলেটেডো হ'ল আৰু কিবা কিবি শিকিব পাই বেলেগ ঠাইৰ কিবা বস শিকিব পাইছোঁ সেইটো মানে বহুত হেল্প হৈছে আৰু তোমাৰ সেনেকুৱা কিবা হৈছেনে হেল্প?
অ', এনেকুৱাতো বহুত ধৰণৰ বস্তু হৈছে মানে যিহেতু আমি অ', বুকচবোৰ পঢ়াৰ সময়ত যোনটো আমি বুজি নোপোৱা বস্তুবোৰ আমি তাতে ছেট ছেটগিপিটি আমি টাইপ কৰি কেনে আমি সেইটো মানে বস্তু গৈ বুজি ল'ব পাৰোঁ ন' মানে বহুত বস্তু আমি শি শিকিব নোৱাৰাখিনি আমি সেইটো বস্তু শিকিব পাৰো যোন বস্তু আমি জানিব যোন বস্তু আমি শুনি পাই কেনে সেইটো বস্তুৰ নামটো নাজানো আমি সেইটোত মানে আমি ভইচ ভইচ মেছেজো কৰি কিনে আমি ক'ব পাৰো যে অ', এইটো বস্তু সেইটো হয় আৰু মানে এনেকুৱা বহুত ধৰণে বহুত লাভ হৈছে আৰু মানে চচিয়াল মিডিয়াৰ পৰা আ, আজিকালি চচিয়াল মিডিয়া নহলে তো বহুত বস্তুতো আজিকালিটো চচিয়াল মিডিয়া দিয়ে বহুত বস্তু হয় ন চ'চিয়াল মিডিয়া নাথাকিলে আমিতো চলিব নোৱাৰোঁ।
হয়। যিহেতু তুমি ক'লা চ'চিয়েল মিডিয়া থাকিলে আমি চলিব নোৱাৰো মানে আজিৰ যুগত তোমাক কি লাগে যে আজিকালি মানে মানে মানুহৰ লগত মবাইল নাথাকিলে মানে চচিয়াল মিডিয়াবোৰ ইউজ নকৰিলে থাকিব পাৰিবনে মানুহবোৰে?
অ', এনেকুৱাতো নহয় আজিকালি চ'চিয়েল মিডিয়াই বেছ ইম্পৰ্টেণ্ট হৈছে মানুহ জীৱনতো চচিয়েল মিডিয়া নহ'লে এতিয়া বহুত বস্তু কৰিবই নোৱাৰি মানে আজিকালি সৰু চলি পৰা লৈকেনে ডাঙৰলৈকে মানে চচিয়েল মিডিয়াতে জড়িত আছে আৰু।
হয়, হয়।
হয়। আৰু তুমি মানে এনেকুৱাকে চ'চিয়াল মিডিয়াৰ পৰা তুমি আ তুমি এনে চ'চিয়াল মিডিয়া আমি আজিকালি কোৱা ফুৰিবলৈ গ'লেও মানে চচিয়াল মিডিয়াই লাগে কোবাত লোকেচন চাবলে আমাৰ চ'চিয়াল মিডিয়াৰে টাইপ কৰি কিনে লোকেচন চাব পাৰি আমাৰ সেইটো ঠাইত যাব পাৰি হয় নে নহয়।
হয় মানে আগৰ যুগৰ পৰা এতিয়া যিমান ডেভলপ হৈছে মানে যিমান মানে এডভান্স হৈ গৈছে ন' তেতিয়া মানে চচিয়াল মিডিয়া মানে জড়িত মানে মানুহবোৰ চবে মানে চ'চিয়াল মিডিয়াৰ দ্বাৰা জড়িত থাকে। আৰু ইমান বহুত কিবা কিবি শিক শিকিব পাইছে, হয়। টো মানে ভালো হয় আৰু কোনটো কিবা কিবি কেতিয়াও এনেকুৱা হয় যে ডিচএডভানটেজো হয় মানে ষ্টুডেন্টবোৰৰ কাৰণে।
হয়, হয় মানে বহুত বহুতৰ কাৰণে ষ্টুডেন্টৰ কাৰণে বহুত বেয়াও হয় আৰু বহুত ভালো হয়। উম। ঠিক আছে দিয়া ৰাখিলোঁ থেংকইউ।